কি কৰিছা
অ আচৰ পৰা এনেই মানে দুপৰীয়াৰ আহাৰ মানে মই আছিলো তুমি কি কৰিছা
মইত কিতাপ পঢ়ি আছিলো
অ কিতাপ পঢ়ি আছা কি কিতাপ বাৰু
এই তোমাৰ পঞ্চনতন্ত্ৰ যে আছে তাৰে সাধু কথাবোৰ
মানে কেনেকুৱা ধৰণৰ কোৱাচোন মোকো অলপ
আহ তুমি নীলা শিয়ালৰ হ কাহানীটো শুনিছা
নিলা শিয়ালৰ ধৰ শুনিছো পাহৰিছো আৰু মানে এ কোৱাচোন অলপ তুমি মোকো
মানে তোমাৰ এশ অ বহুত ভাল লাগে মই সেই তাকে পঢ়ি থাকো।
হয় হয় দিয়া কোৱাচোন বাৰু শুনো
এসময়ত এখন জংঘলত এটা শিয়াল বাস কৰিছিল হা তোমাৰ বহুত দিন আগতে আৰু এদিন মানে শিয়ালজনে মানে তোমাৰ খাদ্যয়ৰ সন্ধানত গাঁৱলৈ যোৱাৰ সময়ত কিছুমান কুকুৰে তাক খেদি ধৰিলে কি আকৌ তোমাৰ প্ৰাণ বচাবলৈ দৌৰা দৌৰি দৌৰি দৌৰি শিয়ালটোৱে এজন এজন ৰং কৰা মানুহৰ ঘৰত সোমাই গ'ল হা তাত থকা নীলা ৰঙৰ ডাঙৰ পাত্ৰ এটাত সি পৰি গ'ল সি মানে বাচন এটাত পৰি গল গল কিবাকৈ অহ কুকুৰ বোৰে আঁতৰি যোৱাৰ পিছত শিয়ালটোৱে বাহ বাহিৰলৈ ওলাই আহিল। এতিয়া তাৰ সমগ্ৰ দেশ নীলা ৰঙৰ হৈ গৈছিল মানে সি চাগে কিবা নীলা বাচন ৰং থকা বাচনত পৰি গ'ল নেকি তাৰ পিছত তাৰ মানে তাৰ গোটেই দেহটো নীলা হৈ গৈছিল আৰু মানে পুৰা জংঘললৈ উভতি যোৱাৰ পিছত স সকলো জন্তুৱে তাক দেখি ভয় খালে এতিয়া সি যিহেতু অ শিয়ালটোক দেখি ভয় আগতে ভাবিলে ভয় খোৱা নাছিলে আৰু এতিয়া ভয় খালে ৰং কিবা নীলা নীলা হৈ গল দিয়াচোন তাৰপিছত তোমাৰ এ সিংহ বাঘ ভালোক হাতী সকলো ভাবিলে যে এইটো নিশ্চয় কোনো অদ্ভুত আৰু শক্তিশালী জীৱ এতিয়া ৰংটো যিহেতু বেলেগ হয় ভাবিলে আৰু বিৰাট বেলেগ ধৰণৰ অ জীৱ হয় আহ বেলেগ কৰবাৰ পৰা আহিলে সেনেকে ভাবিলে আৰু সকলোৱে মানে ভয় খালে তোমাৰ শিয়াল তোৱে শিয়ালটোৱে সুযোগ লৈ কলে মই বন দেৱতাই পঠোৱো বিশেষ প্ৰাণী আজিৰ পৰা মই জংঘলৰ ৰজা তোমালোকে মোৰ আজ্ঞা মানিব লাগিব ভাবাচোন কিমান বুদ্ধিয়ক
ত বুধিয়কে হয় ন সকলো জন্তু
বুদ্ধিয়ক হয় হয় হয় তোমাৰ তাৰপিছত তোমাৰ সি বস্তুতটো
নদ নবা উম
তাৰপিছত সকলো জন্তুৱে তাক ৰজা হিচাপে মানি ললে
অ মানে শিয়ালক আৰু অ মানে সি সিয়াক মানে ধৰিব পৰা নাই ন চিনি পোৱা নাই নেকি
নাই নাই সি নীলা হৈ গৈছিলে নীলা ৰং হৈ গল নীলা বাল্ডিঙত থকা ৰঙত পৰি গ'ল নেকি কিবা সকলো জন্তুয়ে টাক ৰজা হিচাপে মানি ললে
উ আ দ উ উ
সিংহ আৰু বাঘেও বাঘেও তাৰ আদেশ পালন কৰিবলৈ ধৰিলে হা তাৰপিছত তোমাৰ শিয়ালটোৱে আৰামৰ জীৱন কটাবলৈ ধৰিলে এতিয়া চবেতটো তাক ৰজা বুলি ভাবিলে এতিয়া সি ধুনীয়াকে আৰামৰ চিনি পোৱা নাই আৰামত ধুনীয়াকে ৰজা হৈ থাকিব চেষ্টা কৰিলে আৰু আন জন্তুবোৰ তাৰ বাবে খাদ্য আনি দিছিল ভাবচোন একদম ৰজা ধৰণৰ থাকিলে আন জন্তু বোৰে মানে তাৰ কাৰণে খাদ্য আনি দিছিলে হয় এদিন ময়ো প্ৰথমবাৰে শুনো শুনি কিনে আচৰিত পালো মানুহ তোকো তোমাৰ লগতো অলপমান আলোচনা কৰো তাৰপিছত আৰু আছে আৰু বাক অ আৰু বাকী আছে শলা এদিন ৰাতি দূৰত আন কেয়া থাকা দূৰত আন শিয়ালৰ হাহাকাৰ শুনি নীলা শিয়ালটোৱে নিজৰ স্বভাৱ পাহৰিব নোৱাৰি দে ভাবাচোন এতিয়া শিয়ালেটো ৰাতি মাতি সেইটোয়ে নেকি অ সিও তেতিয়া সিও জোৰেৰে হাহাকাৰ কৰিবলৈ ধৰিলে লগৰ বোৰে যেতিয়া কৰিলে তাৰো স্বভাৱটো নহল সিও জোৰকে সেই কৰিলে সেই শব্দটো শুনি সকলো জন্তুৱে বুজি পালে যে এইজন কোনো বিশেষ জীৱ নহয়
অ অ সকলোৱে গম পালে আৰু মানে
তেতিয়া সি যিহেতু নিজৰ আচল আচল ৰূপত গলে ত' সি বুজি পালে আৰু স কলোৱে যে সি শিয়াল নহয় তাৰ পিছত তোমাৰ প্ৰতাৰ হোৱাৰ বাবে সকলো জন্তুৱে খঙত জ্বলি উঠিলে। সিংহে তাক খেদি পঠিয়াই দিলে আৰু শিয়ালটোৱে লাজ পাই জংঘল এৰি পলাই গল ভাবাচোন সি
মানে কি উম মানে কথাতে আছে ন কিছুমানে নিজৰ স্বভাৱ মানে সলনি নহয় যে।
নহয় সেইটোয়ে, মানে এতিয়া সিওটো সিও ধৰাচোন তুমি মিছা পৰিচয় বেছি দিন নীতিকে বুলিও কয়।
কয় কয় কয়, মানে এইবোৰ মানে সেইটো কথাৰ পৰা বহুত শিকিব পাৰিম ন কিছুমান মানে।
হয় হয়, আৰু তোমাৰ যিমান যি অসত্য এদিন ন
এদিন পাবই পাবই। উম তুমি যিমানেই লুকুৱাই ৰখা নাৰাখা কিয়
হয় প্ৰতাৰণ কৰি লাভ কৰা সন্মান স্থায়ী নহয় তুমি যদি মিচা কৰি কেনে এটা সন্মান লাভ কৰিছা সেইটো তোমাৰ জীৱনতো স্থায়ী হব নোৱাৰে।
উম নহয় বাৰু, তুমি বাৰু জাঞ্চী ৰাণী লক্ষ্মী মাৰৰ কথা পঢ়িছানে?
অ ইমান এটা পাহৰি পাহৰি গৈছো অলপ কলে তুমি মনত পৰি যাব মোৰো।
অ মানে যে ভাৰতীয় স্বাধীনতা সংগমৰ মানে মাত্ৰ তেওঁ সাহসী নাৰী বুলিয়ে কয় বাৰু বিৰংগনা বুলি কয় তেওঁ, স্বাধীনতা সংগ্ৰামৰ সময়ত এ একদম সাহসী নাৰী আছিলে, মানে তেওঁ মানে তেওঁ মানে এটা শৈশৱত তাত মণিকা মণিকা বুলিও মাতিছিলে আৰু জানেই আৰু সকলোৱে আন এটা নাম বুলি। ক'ব পাৰি আৰু, উম মণিকৰ নিকা বুলি আৰু এখন অ এখন চলচিত্ৰ ওলাইছিল তো ৰানীৰ লক্ষ্মী বাইৰ। চাইছ নে তুমি?
নাইছোৱা।
তখনত মানে ধুনীয়াকৈ দেখাই দিয়ে আৰু মানে, উম মানে কি আৰু তেওঁ মানে উম মানে গদাধৰ যে ৰাও গদাধৰ ৰাওৰ সৈতে মানে বিবাহত আৱদ্ধ হৈছিলে আৰু জাঞ্চী ৰাণী হৈ যায়। তেতিয়া তেওঁৰ নামটো জাঞ্চী ৰাণী হৈ যায় আৰু। হ'লে আৰু তেওঁলোকৰ পুত্ৰ মানে মৃত্যু হয় তেতিয়া মানে অলতে মৃত্যু বৰণ কৰে তেতিয়াও তেওঁলোকে মানে কি হয় এজন পুত্ৰ দত্তক লয় আৰু মানে পুত মানে সি লয় বুলি যে কয় মানে তেওঁলোকৰ পুত্ৰতো মৃত্যু হৈ যায় আৰু মানে বিয়াৰ পিছতে মানে পুত্ৰ এটা জন্ম হয়। আৰু এটা পুত্ৰ লৈ লয় আৰু সিহঁতে, বেলেগৰ পৰা। ললে আৰু। তেনেকুৱা আৰু আৰু মানে কিন্তু তেওঁৰ কিছুমান নীতি আছিল নীতি বোৰ অনুসৰণ কৰি কিনে ৰাজ্যৰ ইংৰাজী দখল কৰিবলৈ মানে কিছু চেষ্টা কৰিছিলে যে আমাৰ ইংৰাজৰ সাধাৰণ শাসনত যে আছিলে আমাৰ ভাৰত খন তেতিয়া আৰু তেতিয়া তেওঁ মানে ব্ৰিটিছ সকলে হয় তেতিয়াটো বহুত সাহসেৰে মানে দিছিল আৰু তেওঁলোকৰ ব্ৰিটিছ ৰ লগত সেইটোতো সকলোৱে জানে ন কিতাপত পাইছো বাৰু আমি।
হয় হয়।
এতিয়া ঊনৈছশ সাতাৱন্ন চনত কি হৈছিলে যে যোনটো মানে ইণ্ডিয়ান মানে। ৰেবেলিয়ন বুলি কয় আৰু আৰম্ভ হৈছিল তাত লক্ষ্মী বাই কি কৰিছিল মানে স। ইমৰাজ খানাৰ লগত তেতিয়া যুদ্ধ কৰিছিল আৰু, বুজি পাইছা নে। অ, অ। মানে সাহসী বিৰঙংগনা আছিলে বুলি মানে আছে আৰু, ইতিহাসত এতিয়া উল্লেখ আছে আৰু।
মানে আৰু তেওঁ কি কছ ঘোঁৰাত উঠি ঘোঁৰাত উঠি যুদ্ধ কৰিছো বুলিো সকলোৱে জানে ন। তেওঁ মানে চিত্ৰ মানে আছে আৰু ছবিটো আছে ঘূৰাত শুই থকা ছবিয়ে দেখা। ওঁ আমি অ সেনেকুৱা আৰু ভাল অ। তেওঁ মানে অ তেওঁ। ঘোঁৰাত উঠি অহা তৰৱাললৈ যুদ্ধ কৰে যে তৰুৱাললৈ যুদ্ধ ক্ষেত্ৰত সৈন্যক মানে নেতৃত্ব দিছিলে মানে। তেওঁ মানে বীৰত্বৰ দেশ প্ৰ্ৰেমে সকলোকে মানে অনুপ্ৰাণিত কৰিছিলে আৰু মানে তেওঁৰ। জীৱন বীৰত্ব দেখি এজন মহিলা হৈ মানে ইমান কেনেকৈ মানে সাহস খী হ'ব পাৰে মানে। অকলে যুঁজিছিল মানে সকলোৱে ল খুৰাত উঠি ইমা তৰুৱাৰৰে যুঁজিছিল আৰু মানে ইমান সাহসী আছিলে মানে তেওঁ। ভালে আৰু উন্নৈছশ সা পঞ্চনত তা মানে ওঠৰ জুনত কিয় হয় এ গোৱালিয়ৰৰ ওচৰত তাৰ মানে যুদ্ধ কৰি থাকোতে তেওঁ মানে বিৰগতি লাভ কৰে মানে তেওঁ। তেওঁ মৃত্যুবৰণ হয় আৰু তেতিয়া। এইটো আৰু অ তেওঁৰ মৃত্যু। বৰণ লাভ কৰে কৰে আৰু তেওঁৰ সাহসৰ আত্মত্যাগ ভাৰষৰ ইতিহাসত তাৰমানে এতিয়াও মানে। চিৰ স্মৰণীয় হৈ ৰ'ব আৰু গম পাইছানে?
অ গম পাইছো। ইমান সাহসী ন। ইমান সাহসী আছিলে ন এই তেতিয়াই দিনতে আজিকালিতো এনেকে সাহসী কোনো নাইয়েই দিয়াচোন।
সকলোৱে যুঁজিছিলে মানে এই বিটিছ সকলৰ লগত। তুমি চোৱা আৰু মানে হয় হয়। ভাল লাগে এইবোৰ মানে। এইবোৰ মই পঢ়ি থাকো কেতিয়াবা। তুমি কিবা পহিচা নেকি এনেকুৱা আৰু?
মই এতিয়া বাৰু পঢ়া নাই। মই যে তোমাক কলো সেই কাহানীটোৱে পঢ়িলো তোমাৰ। এ শিয়ালৰ নীলা শিয়ালৰ কাহিনীটোৱে পঢ়িলো। তুমিও পঢ়ি থাকা মানে এইবোৰ।
আৰু ছচিয়েল যে মানে সামাজিক মাধ্যম যে, সামাজিক মাধ্যমৰ বিষয়ে তোমাৰ মানে কি মতামত কোৱা? সোন মানে। এনেই ধৰা তুমি মানু্ আগত তে ভাল নে বেয়া মানে এইটো কি দিশ মানে?
আমি যে সকলে সামাজিক মানে চচিয়েল মেডিয়া বুলি কয় যে, সামাজিক মাধ্যমটো।
অ সামাজিক মাজত যে নিজকে দেখুৱাই সেইটো? সেইটো এতিয়া মানে মানুহে যদি তোমাৰ এইটো ভাল দৰে ল'ব খোজে ল'ব পাৰে। এতিয়া যদি মানুহে সেইটো তোমাৰ তুলনা হিচাপত ল'ব খোজে সেইটো আকৌ মানুহৰে লোকচান দিয়াচোন তুলনা হিচাপত।
মাৰ। এতিয়া মানে কি সামাজিক মাধ্যমৰ হয় দিয়া। বহুতো সুবিধাও আছে অসুবিধা আছে ন। এতিয়া কি সুবিধা বোৰতো বহুতেই আছে। যেনেও মানে কি দুটাওভাৱে মানে তথ্য বোৰ আদান প্ৰদান কৰিব পাৰি। তেনেকুৱা আৰু মানুহ ক'তো ওলাই যাবই নেলাগে ন। সামাজিক মাধ্যমৰ দ্বাৰাই সকলো কাম হয় আজিকালি। ঘৰতে কৰিব পাৰি সকলো। অ। শিকিব পাৰি আৰু মানে কি শিক্ষা আৰু ব্যৱসায় আৰু চাকৰি তথ্যবোৰ লাভ কৰিব পাৰি ইয়াত। তে ন আৰু তুমি এতিয়া ধৰা। অ। তোমাৰ ধৰা ফলাফল দে তোমাৰ ধৰা পৰীক্ষাৰ ফলাফলো তুমি ইয়াতে সামাজিক মাধ্যমত তাতেই লাভ কৰিব পাৰিবা। কতো যাব নালাগে ন আৰু সেইবোৰে ব্যৱসায় বাণিজ ও উ বহুত মানে সুবিধাদায়ক হয় আৰু মানে। সুবিধা মানে বহুত খিনিয়ে আছে দিয়া ন।
বহুতখিনি সুবিধা আছে। আমি মানে ব্যৱহাৰ কৰিব জানিব লাগিব।
সেইটোৱে আৰু। আৰু নিজৰ প্ৰতিভাবোৰ দেখুৱাব পাৰিবি। ৰ আগত উপস্থাপন কৰা এটা সুযোগ পায় আৰু মানে আৰু মানুহে বহুতোত পইচা মানে অ। হবনে? পইচাও ঘটিব পাৰে ন উপাৰ্জন কৰিব পাৰে মানে সামাজিক মাধ্যমৰ দ্বাৰা। তোমাৰ নিজৰ কিবা এটা মানে দেখুৱাব লাগিব আৰু মানে। কি মোৰ মতে কি জানা নে? মানে সকলোবোৰ উদঙাও দিব নালাগে ন, নিজৰ জীৱনৰ মানে বয়ক্ত।
নিজৰ নালাগে নালাগে। তোমাৰ বহুতে তোমাৰ এইটো মানে বেয়াকেও তমাৰ ব্যৱহাৰ কৰিব পাৰে।
হয় দিয়া। মানে কিছুমান গোপনীয়তা মানে বজাই ৰাখিব লাগে ন। সেইটো ভাল আৰু তেতিয়া মই ভাবো আৰু অ সেই সুবিধাও আছে দিয়াচোন ন বহুতো ভুৱা খবৰবোৰ বহুত আহে মানে মানে সামাজিক মাধ্যমৰ ভাৱে মানে বহুত উ মানে বিয়প
বিঅপে বিঅপে।
উম।